হেল্ল'।
অ শুনিছ?
অ শুনিছো কি কৰি আছ?
এ আছো দে এনেই কি কৰি আছ? ভাত খাই শুলি আও?
এয়া ভাত খাই আহিছো আজি মই পানী দিয়া ভাত খা অ', অ, এই পানী দিয়া ভাত খাই আহি গৰমটো বেছি যে সেইকাৰণে আজি মানে পানী দিয়া ভাত খালো এনেকে খাবিচোন ভাল লাগে পানী দিয়া ভাত।
অ ভাল লাগে ময়ো খাই ভাল পাওঁ গৰমত। কি দি খালি কি কি ম
পানি ভাত পানী দি থৈছিলো ভাত তাতে তেল দিলো ভাত দি আলু বুট এনেকে দি দি বনালো টিলৰ চাটনি বনালো। সেই তেনেকে খাৰুৱা
মই দালি বনালো ভাজি বনালো চাটনি সখন বনালো হ
মাংস অকনো আনিলে।
অ ভালে লাগে।
পৰিছে উম।
ত খোৱা নাই আৰু অ', শুলে।
নাম,
অ,
এই অকমান দেৰি লৈকে থাকোদে সদায়
অ, শুবি আক' সোনকালে এতিয়া তয় টোপনি খতি কৰিলে বেমাৰ হব ইমান ৰাতিলৈকে নুহুঁৱ।
অ, হয়, অহ,
মইও শুব লাগে সোনকালে ন, উম,
সোনকালে জানো অ, সোনকালে হব লাগে সোনকালে উঠিবলৈ সেয়াই মানে টোপনি নাহে যে, খেকাৰনহে আজি হেৰি যোৱা হ'ল নোহোৱা আজি অ, অ, বাইৰেল এই সোপা এটা বা, হেয়াৰ ষ্টাইল এটা কৰিলো তাৰপাছতেই আকৌ এইয়া কি বুলি কয় সেইতেনেকেই আৰু লৰাতোৱে আমনি কৰিলে বেছি সময় নাথাকিলো আহ, শুচি আহিলো উ, কি আকৌ আমনি-আমনি চে,
উম, হয়েই মুনো আৰু কি বুলি কয় এই চুলি কাটিলে চুলি
সিখিনি হেৰি চুলি খিনি যে, সেইদিনাখন মই কাতিলো চুলিখিনি গল যে অকনমান দীঘল হবলৈ দিছে আৰু তাইক
অ,
অ' অ' অ'
আহ!
অ সোনকালে যাবি অকন! অ সোনকালে সোনকালে গুচি আহিবি। হা?
উম উম। অ কালে সিহঁতক নিনু মই অকলে যাম জানে।
নালাগে কাইলৈ পৰীক্ষা আছে পঢ়িলেও
অ পৰীক্ষা আছে পঢ়ক লাগে কাইলৈ সেইটো কাৰণে মই অকলে যাম পোৱালিটো থৈ যাম তাৰপিছতে নালাগে সিহঁত যাবলৈ বেলেগ যাব আৰু পৰীক্ষা শেষ হলে চুলি খিনিহত সিহঁত দীঘল হওক তয় তাইও হওক বজিন হক চ নিমগ ন? হেল্ল'।